কি কৰিছ?
ক'ত আছ অ, ক'ত আছ? কি কৰিছ অ, কি কৰিছো?
গাহৰি দানা দিছিলো।
অ, ম মই তাত বুইছো বুলিহে ভাবিছিলো।
তাত নাই বোৱা এই বাথৰুমত সোমাইছিলো।
অ-অ।
গাহৰি দানা বনালো। তাত নাই লগোৱা এই স বাইদেৱে লগাই থৈছে।
অ-অ।
ডাঙৰ বাইদেৱে লগাই আছে ৰঙাল ৰঙাযোৰ মেখেলা চাদৰ লগালে তাৰপিছতে সেইযোৰত হেৰি হল। ঠেক হৈ থাকিলে, ঠেক। ঠেক হৈ থাকিলে, এতিয়া কি কয় পাতা কাটি চাইছিলে, একদম ঠেক মানে মানুহজনী কিমান। বহল আৰু ওখ ডাঙৰ মস্ত।
অ, ওখ পাখ।
অ, ইমান ঠেক হৈ থাকিলে নহয়। সেইখন আমালৈ মানেহে জোখৰ হব আৰু। এতিয়া কিবা কৰিব হপায় কৰিব হপায় কিবা এটা।
অ, কিমান লগাইছে?
বেলেগৰ আঠখন লগাইছে, বেলেগৰ উম, বেলেগৰ যেনিবা। বাইদেউ চাৰিখন পাব তেনেকুৱা।
অ, হয় বাৰু। অ, সিজনী-সিজনী ইমান বহল নহয় চাগে।
ইমান বহল নাথাকে, একেবাৰে নিজৰ কথা ভাবিচিলে লোকৰ কথা নভবা নহয়।
অ', সেইটোহে। তাৰপিছতে সেই গাহৰি দানা দি আছিলে।
অ' দানা বনাইছোঁ, বহুত সময় লাগিলে, দা অ'। গাহৰি দানা মানে ৰাতিপুৱাৰ পৰা বনাই আছোঁ, ইমান দেৰি লাগিছে নহয় ৰ'দ দিছে। এইফালে বতাহ মাৰিছে, জুইকুৰা জ্বলা নাই।
এই ৰ'দটো কিন্তু আজি বহুত গৰম আকৌ।
অ', গৰম গৰম আজি বহুত।
দিছে সঁচাকে, মই আগফালে বাৰন্দাত একদম বহি আছো চকিতে। অকন অকন বতাহ অকন অকমান আহিছে।
উম। ৰ'দটো চোকা নহয়, খালি গৰম বহুত।
অ গৰমটো বহুত চোকা বহুত চোকাও নহয় কিন্তু ৰ'দতো দিছে। বতাহ অকণ অকণ আছে। বতাহটোৱে ইমান কাম দিয়া নাই।
অ এ বতাহ মাৰিছে, জুইকুৰা বাহিৰত সেমেকা, উম আছে আছে।
অ অ।
ফেনৰ হাৱা লৈ আছে।
অ অ, উম।
মই ততে নাইপোৱা, কাম কৰি আজৰি নহয়, এতিয়া এই মাত্ৰ হে ৰুমত বিচ বিচনা পাৰিছো গে, ৰুমটো সাৰি গে এতিয়াহে সাৰি কিনেহে ওলাই আহিছো আৰু
তাকে, কপাল ভাল বুলিহে লাগিলে।
তোকে হে।
তাকেহে, তাৰপিছতে এতিয়া হেই উ আৰু এতিয়া ঘৰৰ মানুহবোৰ আছে নে নাই? উম? হেল্ল'! নেটৱৰ্কতটো পোৱা নাই ভালকে। অ
অ, এতিয়া এতিয়া খালেনে নাই? আছে, আছে ঘৰত চবেই আছে কৈছোঁ।
অ অ অ অ ভাত খালো অথনিতে খালো। মায়ে হেৰি এইফালে যে ছাৰৰ ঘৰলে গৈছিলে, ইংৰাজী ছাৰ ইংৰাজী পঢ়া যে আমাৰ ছোৱালীহঁতৰ, সিহঁতৰ ফালে গৈছে। তাৰপিছতে সেই ছোৱালীজনী কিবা অপাৰচন কৰিছিলে ভালে গৈছিলে।
অ ইমান কমাই যানে কি কোৱা?
অ কিনো হৈছিলে জানো তাই। তাৰপিছতে আবাৰ কৰিছিলে হেৰি কৰি আহিলে। গুৱাহাটীত আছিলে, তাৰপিছতে আহিলে। এতিয়া ঘৰতে আছে আৰু খবৰ লবলৈ যোৱা নাই? কালি ফোন কৰিছে আপুনি দেখোন মোক খবৰ লবলৈ অহা নাই। আমাৰ ছোৱালীজনী এনেকুৱাতো। তাই কৈছে, মই তোমালোকে আহিলা বুলি গমেই নাপাও, হেনেকে কৈছা আৰু। এবাৰ মোৰ কথা কৈছে। যে মই ফোন কৰি থাকোতে হেনো দেখিছিলোঁ। তাই মোক ফোন কৰি তাই ফোন কৰি আছিলে, চোতালতে মোক দেখিছে নহয়, তাই কোৱা নাই নেকি? মই মোক দেখিছো বুলি, এনেকে কৈছে। ম এইকেইদিন আৰু ধান্দা বেলেগে, সেইবোৰ কথা পাতি থকাই হোৱা নাই। ত মই কৈছিলো বাৰু খোৱাতটো মাক যাবলৈ, মায়েহে দে পিছত যাম বুলি কলে, পিছত মায়ে মই গম নাপাওঁ বুলি ক'লে, আৰু পাহৰিলে চাগে তাই বুলি ক'লে মোকে দোষ দিলি। তাৰপা আমি এতিয়া মোক লৈ যাবলৈ বিচাৰিছিলে, মই বোলো ফোন কৰিব পাই খাবা ত তোৰ কথাই ভাবিছো বোলা। উম
এই মাত্ৰ ভাত, ইমান দেৰিকে খাই পেলাই আহি ধুই আজৰি হৈছো। ধুইয়ে এ আজৰিয়ে নাপায়, এই মাত্ৰ আজৰি হৈছোঁ।
মই ধুই গৈ পেলাই সেই বিচনাতে পৰিলো মা ঘৰলে গ'ল। এতিয়া আহিলে বাৰু, মা আহি সোমালেহি সেই দেউতাৰ লগত কথা পাতি আছে।
অ', অ'।
মই ভাবিলো তই কোন সময়ত বা আজৰি পাবি। আজি ভাবি ঠিক নাই মই বোলো যোনেই হ'লেও আৰু কোনোবা যদি সেইকৰিব আজৰি পাব মই তা নেযাও বোলো, তেনেকে ভাবিলো এনেও গাটোই বেয়া। নোৱাও যে
মন নাযায় নহয় এনে, আৰু গৰমত আৰু মন নাযায় ওলাই কৰি কাপোৰ কান বেলেগে পিন্ধি পেলাই ওলাই কৰি যাব মন না নাযায়।
তাতে এই টপ এটা পিন্ধি আছো নহয় টপ টো আৰু পেটিকোট ৰ লগত পিন্ধি আছো এতিয়া আকৌ চাদৰ মেখেলা এযোৰ ব্লাউজ পিন্ধিবলে সেই পিন্ধিবলে মনে যোৱা নাই। এ তেনেকুৱা।
এ ঘৰত থাকিলে বেছিকে মন নাযায় আৰু। বেলেগত থাকিলে বা ইয়াত থাকিলে মোৰ অকমান মন যায়ে।
অ ইয়াত অকমান ঘৰখনৰ পৰা, কামবোৰ পৰা অকমান ওলাই যাবলে মন যায়।
অ, অ' ইয়াত তেনেকুৱা হয় তাত ঘৰত থাকিলে আকৌ ঘৰত এনে আ যিমান ভাল লাগিছে থাকি বুলি ঘৰতে থাকিবলৈ মন যায়। অ, সেইটোৱে।
উম। তাৰ পিছতে শুনাৰ কি বুলি কয় কৃষ্ণচূৰাজোপা যে ভাগিলে, অ', কৃষ্ণচূৰাজপা যে ভাগিলে তাৰ পিছতে গেট খনৰ বাহিৰত এতিয়া বিলাত তি শুনাৰু এজোপা হৈছে নহয়।
অ, সে ত দেখিছিলো নহয়।
মায়ে দেখিছিল নিকি। ইমান ধুনীয়াকে জোপহাকে হৈছে নহয়, ওখ হৈছে আক।
ফুলিবলৈ নাই হোৱা। অ' ইয়াত বহুত আছে বিলাতী সোণাৰো যে ইয়াত বহুত আছে ৰাধা চূ়ৰানে বিলাতী সোণাৰো।
অ, ৰাধাচূড়া বুলিও কয় আমিহে কও বিলতিসোনাৰু।
অ, ইয়াত বহুত আছে এনেকুৱা য'তে ত'তে আছে। ধেৰ গুটি চিয়া চিয়াকে লাগিছে। অ, ঘৰলে মনত পৰে হয়। আগতে সৰুতে তাৰমানে সেইজোপা গছত তলতে থাকা নহয় জানো, ইমান ধুনীয়া লাগে গছজোপা। অ, আমাৰ আমাৰ লাগে নিজৰ নিজৰ লাগে সচাকে তাৰমানে সেইফালে অকল আমাৰ ঘৰতহে আছিলে যে সেইয়া তেনেকুৱা লাগে।
অ, কাৱৈ নাৰে পিছত হে পিছত আহি নাৰায়ণ অ' পিছত নাৰায়ণ ভূঞাৰ ঘৰত পদূলিত এজোপা হৈছিলে, একেবাৰে তাৰমানে আমাৰজোপা অকণ হম হম হৈছে সেই হম হম হৈছে এনেকুৱাত হৈছে নহয় ইমান হেহঁতৰ গছজোপা দেখিলে খং উঠে মোৰ। মাছ বান লৈহে আমাৰ গছজোপা সেহতৰ তাত হৈছে ব কাজিৰঙা শেলকণ গৈ থাকিলে মানে উম, কাজিৰঙা ৰাস্তাটো অকল এই এনেকুৱাতোয়ে গোলপীয়াটো ফুলে আৰু ফুলিছে পুৰা
দেখিছিলো নহয় পুৰা মানুহবিলাকে দিছে
অ, মানুহ বিলাকে পুৰা ভাইৰেল হৈ গৈছিলে আৰু আজাৰ ফুলৰ সেইটো আমি যেতিয়া গৈছিলো তেতিয়া আজাৰ ফুলবোৰ শেষ হল চাগে। এই সোণাৰুজোপা ফুলি আছে তেতিয়া সোণাৰু বিলাক আছে আৰু সেৰিটো হালধীয়াটো আছিলে।
অ হালধীয়াাতটোও ভাল লাগে সেই গোটেই খিনিয়ে হ'ব লাগে মই এটা। পুলি এটা সি কিছিলে এ সোণাৰ পুলি এটা ঘৰলে নিবলৈ থৈ দিছিলো।
অঁ, অঁ।
পুলি দুটা আমাৰ ইয়াত নাৰ্চাৰী আছে নে নাৰ্চাৰীৰ পৰা আনি থৈছিলো অ
হালধীয়াটো অ সেইটোও ভাল লাগে বাই বায়ী এনেকে আগফালে যদি কে ডাঙকে পদূলি বোৰে হৈ অ হালধীয়া সোণাৰ জোপা আমাৰ ঘৰ কব লেকে ভাল লাগে
অ ভাল লাগে
উম
সুনাৰো সুনাৰো ভাল লাগে সেই তেনেকুৱা তেনেক
অ তেনেকুৱা ডাঙৰ গছ বোৰ কিন্তু ফুল ফুল ব ভাল লাগে সোণাৰু, আজাৰ তাৰপিছত এইটো উম বিলাতী সুনাৰু কৃষ্ণচূড়া এইবোৰ একে প্ৰজাতিৰ গছ
উম এতিয়া আমাৰ এই এইকণতে আছে আমাৰ দোকানৰ ওচৰতে এজোপা হেৰি বিলাগে সেইটো বিলতি সোনাৰু আৰু টো
অ
ফুলি আছে বৰ ভাল লাগে দেখিবলে দেই সেইটো
অ অ কুলিয়ে মাতি আছে তাকে হে কুলিয়ে কো কো মাতি আছে এতিয়া খুলিয়ে মাতে ন আও কুলি মা কুলি মাতটো শুনেও মোৰ দুখ লাগে কুলি কেতেকী মাতো শুনিলে মানে ইমান দুখ লাগে মই মায় তাৰ মুখ খনলেহে মনত পৰি থাকে বা কেলে জানো ঠিকেই নাই
হেঁতৰ মুখকেইখন মনত পৰি থাকে কি কুলি কেতেকি কুকু কু কৰিলে হয় নাই বাও। সৰুতে সেই আঁতৰ লগতে চিনাকি যে সেইটো কাৰণে নেকি? সে যিটো পৰিৱেশ মানে। এটা হেৰি থাকে যে ভিতৰুৱা গাঁৱলীয়া হেৰিতটো। সেই শব্দবোৰ শুনিলে মানে তোৰতকৈ মোৰ ভেঁকুী ভেঁকুললে তোৰতৰালোও ঘৰলৈ মনত পৰে। সৰুটো সেইবোৰ মাত্ৰ নাই সেই সৰুটোহে চিনাকি মা দেউৰ লগত। সপুলীয়ে যদি জাঙৰাংকে চিঞ স চিঞৰে নহয় তেতিয়াও মনত পৰে।
উম উম উ। এতিয়াাত এই খুিনিলে মানে ভাল লাগে আকৌ।